কি কৰি হয়।
চাহ খালা?
অ', খালে খালো আপুনি খালে নে?
অ মইতো কেতিয়াবাই খালো, এতিয়া ভাত ৰান্ধি আছো।
হয় 'সেইটো কি খাদ্য বনাম বুলি ভাবি?
অ ভাত মানে এতিয়া, ভাত কেইটা হৈছে তৰকাৰী বনাব লৈছোঁ।
হয়' আজি মানে ভাত আজি মই উহা চাউলৰ ভাত বনাম মানে, আজি একদম কল পচলা আৰু কলা আনা দি বনাম বুলি ভাবিছোঁ মানে, হয়। অটালছে কলমৌ শাক কিনি লৈ আনিছে, কাচ কল ভাজিছে, আ আলু পিটিকা
কৈ যোৱা, কৈ যোৱা শুনি আছো। অ ভাল দেই, কাৰণটো বা সেউজীয়া পাচলি খাইছা যে, খাব লাগে সেউজীয়া পাচলিত মানে আমাৰ ভিটামিন বহুত পোৱা যায় যে, সেইটো কাৰণে খাব লাগে।
হেৰি কৰিম আৰু, ভাত বনাম বুলি ভাবিছোঁ আৰু।
অ ঠিকে আছে। মোৰ আকৌ মানে ল'ৰা-ছোৱালী কেইটা পঢ়াই লৈ পেলাই মানে ৰান্ধি আছো। সিহঁতক মানে ওচৰতে বঢ়াই লৈছো যে, ৰান্ধি ৰান্ধিয়ে পঢ়াই আছো।
ইমান গৰমত আহিছে, অৱস্থা নাইকীয়া হব। আপোনালোকৰ ফালে বৰষুণ পৰিছেনে নাই? আমাৰ ফালে বৰষুণ পৰা নাই গম পাইছে নে, বৰষুণ পৰা নাই। ইমান গৰম, আচৰিত মানে গৰম হৈছে গম পাইছে?
মানে দুপৰীয়া টাইমতে পৰিছিল এতিয়া পৰা নাই, এতিয়া মানে জলবায়ুটো মানে সেমে কা হৈ আছে যে ভালে লাগিছে যেনিবা, ইমান বেয়া লাগি থকা নাই, মানে
কোমোৰা দি খালোঁ যে একদম আৰু গৰমত থাকিব পৰা নাই গম পাইছা নে, হয় আচলতে এটা শুকান মাছৰ চাটনি বাৰু, হয়' পানী লাওঁ বিলাহী আলু দি বাৰু।
অ হ'ব দিয়া ন, এতিয়া মানে কথা হ'ল কোৱা শুনাচোন। মানে মই আজি মানে ধৰা বজাৰৰ পৰা বজাৰলৈ গৈছিলো, বজাৰৰ পৰা মই আম আনিছিলোঁ। কিন্তু মোক ঘৰত ইমান গালি পাৰিছে নহয়, বজাৰৰ আম মোক মানে আনিবলে মানা কৰিছিল, তথাপিও মানে ডাঙৰ ডাঙৰ আম কেইটা দেখিলোঁ যে, সেইকাৰণে মই লৈ আনিলো কাৰণটো, মানে উম আমাৰ গছৰ মানে সৰু সৰু আম আছে যে, আৰু মানে অকনমান বেয়া লাগে কিহৰ কাৰণে জানা, ব আমৰ ভিতৰত যে কিছুমান পোক থাকে যে, মই খাব কাৰণে মানে বহুত বেয়া পাওঁ পোক থাকিলে, সেইটো কাৰণে মই বজাৰৰ পৰা ডাঙৰ ডাঙৰ আম অনাৰ কাৰণে যিমান গালি পাৰিছে। মেডিচিন দি পকাই যে, আম বিলাক যে।
এতিয়া মানে কি হয় মই মানে ভাবি, অলপ বেঙেনা বেঙেনা পিটি কা বনাম বুলি ভাবিছোঁ, কিন্তু বনাব মন গৈছেও নাইও, বেঙেনা মানে কাঁহ হৈ আছে যে আকৌ জানোচা কাহ বেছি হয়, সেইটো কাৰণে বেঙেনা কেইটা মানে মই বনাম পিছত বনাম, পিটিকা কৰিম,
অ মই মানে আকৌ কি জানা, মই বেঙেনা মানে খাওঁ নোখোৱা নহয়, কিন্তু অকণমান কম খাওঁ কিন্তু মানে এলাৰ্জিৰ কাৰণে মানে। খৰ-খজতি কাৰণে মানে ভয় কৰে খাবলৈ। সেইটো কাৰণে বেঙেনাটো মানে খাব লাগে, কিন্তু মোৰ মানে মোৰ কাৰণে অকনমান মানে ক্ষতিকাৰক যে। মই সেইটো কাৰণে মোৰ নিজৰ স্বাস্থ্যটোৰ কথা চিন্তা কৰি মানে মই নাখাওঁ তাৰ মানে। এটাই খালে অখতি কৰে যেতিয়া, মই খাই ক্ষতি হোৱাতকৈ নোখোৱাকে থাকোঁ। ভাল নহয় জানো? অ কৈ যোৱা, কৈ যোৱা, শুনি আছো।
এইটো একদম ৰঙালাওদাল কেনে- এইবাৰ মই বেলেগ পদ্ধতিৰে ৰঙালাও একদম গুটিত হিজাইচো গুটি- সেই কাৰণে গুটি হিজাছে একদম মানে খালটো দিছে তাৰপিছত হঁয় হঁয় ৰখ ৰঙালাও খিনি যে আখিতো চিঙী দিয়া লগে লগে এটা ঠাৰিত দুটা দুটা ঠাইত তিনিটা এনেকে তিনিটা ঠাইত চাৰিটা এনেকে ধৰ আৰু - ৰঙালাও জাতিতো মানে কটুৱাই লৈ মানে তাত মানে পৰিক্ষাৰ এটা খিলী মাৰিলো তেতিয়া মানে কি হয়ঁ কাতিপিনে ৰঙালাও চিঙালা একদম মানে চাফৰতে লাগে গম পাইছে নে। আহিবচোন মোৰ বাগানখন চাব কিনে ৰঙালাও খেতিখন চাবৰ কাৰণে। হয়ঁ হয়ঁ এবাৰ আকৌ নাইকল-
যায়ে এতিয়া মানে বে ব্যস্ততা জীৱনত মানে যোৱাটো মানে অকণমান কঠিনে। তথাপি মানে চেষ্টা কৰিম দিয়া তোমালোকৰ ঘৰলৈ নাজানো কাৰ ঘৰলৈ যাম ন- জানো সদায় যাবই মন যায় কিন্তু তাৰ- মানে সময়তটো কম কাৰণে মানে যাব পৰা নাযায় চেষ্টা কৰিম দিয়া যাব। উমঁ নিশ্চয় যাম এতিয়া মানে কি জানা মই মানে- আ যোৱাকালি মানে যেতিয়া মানে পথাৰলৈ গৈছিলো পথাৰত মানে- ঘৰ মানুহৰ ঘৰ মানে মানে এ হেৰি মাকৈ খেতি কৰা দেখিলোঁ। মানে মাকৈ খিনি এনেকুৱা মানে ভাল লাগিছে ন এজোপা মাকৈত মানে একেবাৰে আঠ দহটাকে লাগি আছে। মাকৈৰি খেতি মানে মই সুধিলো মানুহ ঘক আপোনালোকে কেনেকে কৰিলে মাকৈ খেতি? তেতিয়া মানে মা মোক বুজাই দিলে খেতিয়কজনে।
হয়ঁ হয়ঁ হয়ঁ হয়ঁ।
মাকৈ খেতিখিনি মানে এনেকে আমি মানে প্ৰথমতে হাল মাৰি ল'লোঁ তাৰপিছত আমি- সাৰ মাৰিছিলো গোবৰ সাৰ দিছোঁ তাৰপিছত মানে- কি কৰিছো আমি মানে ৰুচল খান্দি লাইন লাইন কে ৰুই দিছোঁ তাৰ পিছত আপোনালোকৰ মাক- কৈ দেখোন আন মাকৈতকৈ বহুত দেখিছোঁ বহুত বেছি বেছি মানে অঁ তেতিয়া কৈছে কৈছে আমি কি কৰো জানেনে আমি ৰছী টানি গৈছে লাইন কৰি মানে ৰুওঁ। যাতে আমি লাইনত মানে মাকৈখিনি লাগিলে দূৰৰ পৰাই যাতে আমি দেখা পাও বা চিনিব পাৰো এজোপা মাকৈ তই কিমান গছত মানে কিমান তাক মাকৰি লাগিছে তাৰপিছত অঁ তাৰপিছত। মই মানুহজনক সুধিলোঁ আপোনালোকে মাকৈ কি কৰে বিক্ৰী কৰে নে কি কৰে কৈছে আমি- কৈছে আমি হেৰি- ইব মানে বিক্ৰী কৰো যে আমাক মানে নিব আহে বেলেগৰ- পৰা আমি মানে টাৰ্কত ভৰাই পেলাই পঠাই দিওঁ তাৰ পিছত আপোনালোকে সেই খিনি কি- কৰে তাৰ মানে গছখিনি কি কৰে মই সুধিলো কৈছে আমাৰ বাইদেউ কৈছে গছ এনেও বিক্ৰী হঁয় আৰু গছৰ আমাৰ মানে- এ পোলা চিষ্টেমত বিকি কৰো আমি মানে- কি কি কৰিম মানে টাৰ গছ খিনি গছ। পাত বিলাক এইবিলাক মই সুধিলো তেতিয়া কৈছে এয়া গৰু মানে- খাদ্য মানে আহাৰ হয় এইখিনি নি পেলাই তেওঁলোকে কিছে কৈ মানে গছ খিনি নি পেলাই মাকৈৰি চিঙা পিছ- গছখিনি নি পেলাই কৈছে তেওঁলোকে কৈছে দানা বনাই খুৱাই বা বোলো ভাল কথা দেখো। মাকৰি খেতি কৰিলে দেখোন লাভৱানে হয় মাকৰিও বিক্ৰী কৰিলে তাৰ পিছত-
আমাৰ মানে মাকৈ মাকৈ মানেমি বেয়া বেয়া মাকৈ খিনিও মানে এনেই নাযায় কি কৰে আমাৰ পথাৰত মানে বিঘা।
অঁ কৈ যোৱা কৈ যোৱা কৈ যোৱা শুনি আছো কৈ যোৱা। কিবা কবা? কৈ যোৱা শুনি আছোঁ।
গম পাইছে আৰু ভাল মাকৈ যেতিয়া মাকৈ যেতিয়া গৰুক দি পোৱা যায় ন' তেতিয়া ম মাকৈ গৰু আহাৰখিনি একদম গৰু আহাৰ পৰা আদি কৰি গোটেইখিনি মানে হেৰি কৰি লয়।
অ' তাৰমানে মই আৰু সুধিলোঁ বেছিকে কোন গৰু খুৱাই। কৈছে জাৰ্চি গাই মানে খাদ্যয়টো বেছি হয় তাৰমানে। কাৰণটো সিহঁতক মানে যিহেতু বাহিৰলৈ পঠোৱা নাযায় এ, জাৰ্চি গাইক যিহেতু ঘৰতে ৰখা যায়, কৈছে আমি ইয়াত নি পেলাই কৈছে ইয়াৰ যি কিহৰ মানুহে নিয়ে তেওঁলোকে, অ' তেওঁলোকে নি ঘৰতে কৈছে উ দানা বনাই কৈছে সিজাই খুৱাই, তেতিয়া মানে গাখীৰটো বোলে বেছিকে ওলায়। সেইটো কাৰণে মানে মানুহ ঘক মানে সুধি লৈ মই মানে ভালে পালোঁ তেতিয়া মই কৈছোঁ শুনা, মই কৈছোঁ যে আমিও ধৰ আমাৰো এজনী জাৰ্চি গাই আনাৰ কথা আছে আপোনালোকে যেতিয়া মাকৈ কৰে অ' তেতিয়াহ'লে আমি দেখোন ইয়াতে তোম আপোনালোকৰ পৰাই খিনি নিব পাৰিম, তেনেকে মই মানে ক'লো আৰু মানুহজনক, মানুহজনে কৈছে নিশ্চয় কৈছে আপুনি যেতিয়া আনিব, গাই আনিব তেতিয়া আমাক খবৰ কৰিব, তেতিয়া আমি কৈছে যি কি আপোনাক কৈছে দি পঠাব পাৰিম। পাই কিনি নিব পাৰিব, ভাল লাগিল শুনি, যথেষ্ট ভাল লাগিল কাৰণটো আমি বুজি পালোঁ যে মই মানে নাজানো যে। উ, জাৰ্চি গাই পুহি পোৱা নাই যে, পালন কৰি পোৱা নাই যে সেইটো কাৰণে তেওঁৰ পৰা যেতিয়া গম পা পালোঁ কৈছোঁ ঠিকে আছে তে মই যেতিয়া আনিম আ আপোনালোকৰ লগত মই মানে খবৰ কৰিম তেতিয়া কৈছে ঠিক আছে বাইদেউ আপুনি খবৰ কৰিব, নিশ্চয় নিব পাৰিব তেনেকে ক'লে। এতিয়া কোৱাচোন তোমালোকক কি আছে আৰু?
হয় হয় হয়, মই মানে জাৰ্চি গাইক তিনজনী আছে তাৰপিছত মানে আকৌ মানে লোৱা যায় মানে, যি মানে সৰু আৰু।
যে জাৰ্চি গাই আছে গাখীৰবোৰ কি কৰা?
গা গাড়ী দি, ডাৰীত দিওঁ, আমি কেতিয়াবা ডাৰীত দি বেলেগ মানে মানে কি হয় চাপ্লাই দিয়া দিবলৈ আহে মানে। আৰু জাৰ্চী অ' জাৰ্চী গাই পোহা মানে জাৰ্চী গাই পোহা মানে হ'ল দুই এটকা নহয় জানো? সেইখিনি সেইখিনি
হু, পুহিবা দেই।
খৰচ পাতি যে কৰিছোঁ নিজৰ ঘৰখনেও ধুনীয়াকে খাওঁক।
অ' তা ভালকে লালন পালন কৰিলেহে তুমি মানে তাৰ পৰা মানে উ, ভাল ফল পাবা।
ভাবিছিলোঁ বাৰু গম পাইছানে? পইচা অলপ মানে নাই বাৰু। তেওঁ মানে কি পইচাটো মিলাই দিব পাৰিলে মানে কি এই গাখীৰ বেচি কেনে পইচাটো জমা কৰি আনিম বুলি ভাবিছিলে মানে গম পাইছা?
অ' ঠিক। কে আছে, নহয় শুনা আৰু এটা কথা কওঁ শুনা, তোমালোকে যিহেতু অ' তোমালোকে যিহেতু ধৰা গাখীৰ বিক্ৰী কৰা, অ', অ'। থাকেতো, কিয় নাথাকে, সকলোৰে কাম থাকে।
ডেইলি মোৰটোত
এখন ঘৰত মানে বিভিন্ন অভাৱ অভিযোগ থাকে। সেইবোৰ ধৰা তোমালোকে তাৰ পৰাই পোৰন কৰিব পাৰিবা ভাল কথা। ভাল কথা, ভাল কথা কৰিব লাগে কৰিব লাগে।
হয়, হয়, হয় ভাল কথা, ভাল কথা অ', নিশ্চয় নিশ্চয়, নিশ্চয়, নিশ্চয়। কৰিম বুলি ভাবিছোয়ে কিন্তু মানে ধৰ আপোনালোকৰ আশীৰ্বাদ কৰিম বুলি ভাবিছোঁ আৰু। তাৰ পিছত মোৰ ছাগলী, ছাগলী পাঁচজনী আছে হয় ছাগলী পাঁচজনী জন্ম হৈছে
এই ছাগলীটো মানে কি জানা আমি ছাগলী মানে বিশেষ আমাৰ কুকুৰৰ পৰা মানে বহুত ভয় লাগে, আমি গাঁৱত মানে থাকো যে প্ৰত্যেক ঘৰে প্ৰায় মানুহে কুকুৰ আছে যে মানে ছা গলী আমি পুহি মানে ইয়াত মানে একো ফলৱতী হ'ব নোৱাৰোঁ, সেইটো কাৰণে আম ছাগলী পুহিবলৈ এৰিয়েই দিছোঁ। কিন্তু ছাগলী পুহিব লাগে, কাৰণ ছাগলীৰ মাংসটো আমাৰ যেনে এ খাদ্য যেতিয়া নহয় জানোঁ অ', সেইটো কাৰণে মানে আমি ছাগলী পুহিবলৈ বিচাৰো কিন্তু ছাগলী পুহিব বিচাৰিলও নহ'ব ছাগলীক আমি ৰক্ষনা বেক্ষন দিব পাৰিব লাগিব আমি যদি বাহিৰত উলিয়া ব নোৱাৰো আমাৰ অসুবিধা হয় যেনেহটো ফাৰ্মাকে পুহিলে কথা নাই কাৰণো আমি খাদ্যটো ঘৰতে যোগান দিব
মানুহৰ সেইটোও ভাল হয় মানে। মানে ধুনীয়াকে কথাবোৰ স্পষ্ট ঘূৰি আহে মানে ছাগলীৰ ফাৰ্ম ছাগলীৰ উপযুক্ত মানে ভিটামিন পোৱা যায়। আৰু অইন অ', আ অইন মাংস লাগে নহয় জানো কিন্তু বহুতে বেয়া ছাগলী বহূত তান কাৰণে গ'ম পাইছে।
অ', নহয়' কিন্তু আৰু এটা কথা। ছাগলী যে গাখীৰ, যে গাখীৰটো যে ওলাই ছাগলী ছাগলী গাখীৰ সেইটো কিন্তু আমাৰ মানুহে নাখায় গোন্ধ নহয় জানোঁ কিন্তু খাব লাগে। কিহৰ কাৰণে জানানে ছাগলী গাখীৰটো খালে মানে ব্ৰেইনৰ মানে স্মৃশক্তি সেইটো বৃদ্ধি হয়। কিন্তু আমাৰ কিহৰ কাৰণে নাখায় জানে নে। এটা গোন্ধ আহে যে, সেই গোন্ধটোৰ পৰা মানে মানুহে খাব বেয়া পায় আৰু আমি হলেও বেয়া পাওঁ সেইটো কাৰণে খোৱা নাযায়। কিন্তু তোমালোকে খোৱা নে নুখোৱা নাজানো কিন্তু আমাৰ ইয়াত মানে ধৰা আমাৰ ঘৰত মানে নাখায়। বেয়া পায়।
গোন্ধ টো বহুত দিনলৈ লাগি ঠাকে হাতত লাগি থাকে সেইকাৰণে বাইদেউ ঠিকে কৈছে আপুনি। হয় হয় ভাল ভাল হয় হয় কওকচোণ।
উৎপাদনটো মানে বৃদ্ধি কৰিব পাৰিলে মানে যথেষ্ট অ', ভালেই হয় কাৰণ তেতিয়া আমাৰ ধৰা উৎপাদন বৃদ্ধি মানে আমাৰ মানে আয় তো মানে বিৃদ্ধি হয় নহয় জানো? হেল্ল' সকলো কামতে আমি আগভাগ লব পাৰোঁ ঠিকেই আছে চেষ্টা কৰা ছোন।